অ', শুনা পাই'- ভইচটো কিবা এটা হৈ গৈছিলে শুনা নাপায়।
অ', মোৰো ফাৰ্ষ্টতে এইটো প্ৰব্লেম দিছিলে এতিয়া কিন্তু দিয়া নাই মই ক্লিয়াৰকে শুনি আছো বাৰু।
অ', মই এতিয়া শুনিছো বাৰু অ', এতিয়া পাতো আৰু। উ আহি তোমাৰ ঘৰ কি ডিব্ৰুগৰত? ভাত পানী খালো, তুমি খালা? মোৰ মোৰ মৰিগাঁও।
অহ।
মৰিগাঁও চিনি পোৱা?
অ', পাওঁ মোৰ তাৰে বা জনীয়ে দিছে।
মোৰ এই গাঁওৰ পৰাই দিছে ন'?
অ'।
কনো
এ দিপা চিনি পোৱা নে?
অ', চিনি নাপাওঁ। অ', নানা চিনি নাপাওঁ মানে মোৰ লগৰ এজনীও ডিব্ৰুগড় ইউনিভাৰ্চিটিতে পঢ়ি আহিছে। নাই নাই চিনি নাপাওঁ মৰিগাঁও মানে মোৰ বহুত মানে মৰিগাঁওলৈ নহয়গৈ টাউন নহয়গৈ।
অহ।
মানে হাইৱে কাষত তে হয় নগাঁও মৰিগাঁও ৰদত হয় মোৰ ঘৰ।
অ'।
তুমি ডিগ্ৰী কৰি আছা ন'?
হেল্ল' তোমাৰ ঘৰ অ' কোৱা
অ', শুনি আছো বাৰু মই। মাজে মাজে নেটৱৰ্ক টো অকণ প্ৰব্লেম দিয়ে বাৰু।
ভাত খোৱা দেৰি হয় নেকি তোমালোকৰ?
নহয় আজি মোৰ জন্মদিন আছিলে মানে সেইকাৰণে অকমান থেংক ইউ থেংক ইউ। সেইকাৰণে মানে অকমান দেৰি, দেৰি মানে ইয়াতকে দেৰি হয়েই আজি অকমান তথাপিও হোৱা নাই আৰু।
অ' আজি ভাল দিনতে তোমালৈ
অ', মোক ফাৰ্ষ্টে তুমি মেচ চেজ দিছা, মই বোলো কোন হয় বোলো, গালি খাব এতিয়া বোলো। তাৰপিছত মই গ্ৰুপত নাম্বাৰ মাৰি চাইছো দেই, মিলাই পেলাই চাইছো, বোলো এইটো গ্ৰুপৰে কোনো বা হয় বুলো। তেতিয়াহে আও
ভইচটো এবাৰ দুবাৰ নাহে কিয়বা ইমান প্ৰব্লেম দিছে নেটৱৰ্কৰ।
অ', নেটৱৰ্কতটো অকমান চাগে
মাজে মাজে কঠ খাই খাই যায়।
ডিচকানেক্ট নোহোৱালৈকে কাটিয়ে দিব নালাগে।
অ', ডিচকানেক্ট হৈ যোৱা নাই বাৰু খালি মাজে মাজে ভইছটো আহিছে মাজে মাজে, মাজে নাই অহা।
উম, তুমি ডিব্ৰুগড় কলেজতে কৰি আছা হ'বলা ন'?
অ', মই অ', ইয়াৰে চাবৰ
উম, উম। মই গ্ৰেজুৱেশ্যন কৰিলোৱে দুহেজাৰ বাইশ চনতে কমপ্লিট কৰিলোঁ।
অ এতিয়া কিবা জব চব কৰি আছা নেকি
নাই মই জব কৰিছিলো মাজতে প্ৰাইভ স্কুলখনত কৰি আছিলো তাৰিতে মানে মোৰ এক্সিডেন্ট হ'ল তাৰপিছত তা সেই হোৱাৰ পিছতে আৰু জবটো উম কৰা নাই এনেও মানে মই মেৰিড হয় মই আজি তিন বছৰেই হ'ল
অ
ত এতিয়া ঘৰতে আছো
অ মোৰ আমাৰো সেয়াই এবাৰতো চাৰি বছৰ কৰিয়ে দিলে ডিগ্ৰীটো
অ তোমালোকৰ চাৰি বছৰ কৰিলো নহ কিবা ডি এলে এড নে বি এড এনেকুৱা কিবা এটা কৰি দিছে
আহ
উম
একচাম আছে কিন্তু এই এইটো চোক কৰত থ একেবাৰে ফাৰ্ষট ভাল লাগে ন কিবা এটা কোনোবাই ক'লে মানে কৰি চাও কৰি চাও নিচিনা লাগে তাতে পইচা পাম বুলি কৈ দিছে আৰু
তাকেইত মোকো সেই লগৰ যোনে ক'লে তাইো সেই ডিব্ৰুগড়তে পঢ়ি আহিছে বুজি নাপালেও যেনতেন
ইমানে মানে জনি হৈছে যোনে বস্তুতো কৈছেও তাইও ভালকে বুজাব হ জনা নাই ডাঙৰ মানুহ মানে
মোক মোৰ লগৰ জনীয়ে যেতিয়া ফাৰ্ষ কল কৰিৈছিলে হাঁহি হাঁহি দুইজনে পেট বিষাই গৈছে নেটৱৰ্কতটো চাগে
ৰবা মই বাহিৰলৈ ওলাই গৈছো হেল্ল'
উম
শুনিছানে
অ মই তোমাৰ ভইচ শুনি আছো কমপ্লিট
হেল্ল' অনিশা
হেল্ল' মই শুনিিয়ে আছো
হেল্ল'
হেল্ল'
শুনি আছা না মোৰ ভইচটো
মই তোমাৰ ভইচ শুনিয়ে আছো
মোৰো শুনি আছে জান মইহে তোমাৰতো মাজে মাজে শুনিছো মাজে মাজে শুনা নাই
মই তোমাৰ ধুনীয়াকে শুনি আছো।
মই আকৌ এবাৰ দুবাৰ শুনিছো এবাৰ দুবাৰ শুনাই নাই।
উম, এনে তোমাৰ তমন্না বুলি জানো মানে চাৰ্ভাৰত ক'ল কৰিলে তেনেকুৱাই হয় নেকি? তমন্না বুলি ছেভ কৰিম নেকি?
ছেব
উম, নান্বাৰ টো।
অ', তাম্নাাই এ তমন্না বুলিয়ে কয় নামটো তাম্নাই হয়।
উম-উম-। সেইকাৰণে বোলো, তোমাৰ মানে চবতে নামসোপা বেলেগ বেলেগ আহিছে যে
অ এইটো মই মানে এইটো মাৰ হেৰিয়ত কৰিলো যে
উম- উম। আকৌ এটা নম্বৰ কি অভয় বৰুৱা বুলিহে আহিছিলে
উম, এনেকে আহিছিলে নেকি এইটোত?
অ, ম তুমি জোনটো নাম্বাৰ দি মোক কল কৰিছিলা, মোৰ নাম্বাৰটোত, সেইটোত অভয় বৰুৱা বুলিয়েই আহিছে। এইটো ছিক্স জিৰ' ডাবল থ্ৰী
অ' ইয়াৰ আগৰটো ন, ইয়াৰ আগৰটো, ইয়াৰ আগৰটো মোৰ নিজ নিজৰ নাম্বাৰ হয়। সেইটো চাগে জিমেলৰ কাৰণে ট্ৰু কলাৰত আহিছে নেকি চাগে?
অ', মে' বি হ'ব পাৰে, কাৰণ মোৰ তাৰ মানে নামটো তেনেকে তলত মানে আহি যায়।
অ, অ।
উ, ত্ৰোকলাৰ‌ নাই বাৰু মোৰ তাত।
অ, অ, আজিকালি আহে এনেকে নামটো। ওলাই যায়।
সেইকাৰণে কি ঠিক?
অ'।
বাকী খোৱা-বোৱা কৰিলা?
অ' খালোঁৱেই।
উম্।
তোমালোকে দেৰে কিমান দেৰিক
হা?
কেতিয়ালে খাবা আহ?
না ভাত ম খালোঁ। মোৰ আজি গাটো ভাল নাছিলেই মানে, মই যেনতেন কেইটামান খালোঁ আৰু।
অ, চেলিব্ৰেট কৰা হৈছিল নেকি আজি?
অলপমান চেলিব্ৰেচন কৰিলোঁ আও, মানে মো গা ইমান ঠিক নহয়। সেইকাৰণে ইমান কে-কো একো কৰা নাই আৰু।
অ'।
বাকী বাহত আহিছিলে, ভন্টি আছে এনেকে মানে অলপমান চেলিব্ৰেচন সিহঁতি অকণমান বস্তু চস্তু বনাম। খাই বৈ লৈ গুচি গ'ল। গা টো মানে ভাল ভাল থকা হয় মানে চেলিব্ৰেচন অলপ হ'ল হয় বাৰু আগৰ নিচিনা, চিটুৱেচন থকা
অ', অ, হেৰি এক্সিডেন্টৰ কাৰণে অ।
নাই নাই, এক্সিডেণ্ট মোৰ বাৰু ঠিক হ'ল, মোৰ ভৰিত নট দুডালহে সোমাই আছে
অ' স্কুটি নে স্কুটি এক্সিডেণ্ট নে?
নাই মই মানে বাইকৰ এক্সিডেন্ট মই মানুহজনৰ লগত ৰখি আছিলো, ৰাষ্টাত পাছফালৰ পৰা গাড়ী মানে এনেকুৱাকে ধুনীয়াকে খুন্দা মাৰি দিলে, চিটিকি গৈছো একদম। মই ডাইৰেক্ট চকু খুলিছোঁ অ', মই চকু ডাইৰেক্ট খুলিছো মানে প্ৰতীক্ষাত। মই মানে ক'ত আছো গম নাপাওঁ আও পৃথিৱীত
অ', একেবাৰে হোছে নাই মানে
অ', তাছ
ভয়ে লাগে এক্সিডেণ্ট বুলি কলে।
উম, সেইকাৰণে যোৱা বছৰে হ'ল বাৰু, এতিয়া ঠিক হৈছে
অ', এতিয়া কি হৈছে? জ্বৰ নে?
জ্বৰ মানে মোৰ এতিয়া বেবী হৈছে।
অ, অ'
সেইকাৰণে মানে মোৰ গাটো ভালেই নহয় আজি।
অ'
মই আকৌ ফাৰ্ষ্টে ভাবিছিলো তুমি চাগে কোনোবা ল'ৰা মানুহ, আনন'ন নাম্বাৰ, মোক ফোন, এয়া মেছেজ দিছে মই বুলো গালি দিমে এতিয়া বুলো উম
উম, সেই দে হেৰি, এইটো কি কয় মৰিগাঁও মই, মৰিগাঁৱৰে বা জনীক হয়তো চিনি পাবও পাৰা, কাৰণ এই গ্ৰুপটোত চাগে গোট গোটেই মৰিগাঁৱৰে মানুহ আছে নেকি?
অ মে বি হ'ব, পাৰে দেই। এনে মৰিগাঁও মানে কোনখিনিত হয় ঘৰ তোমাৰ বাজনীৰ?
অ টাউনতে হয় কিবা স্কুল, মৰিগাঁও কলেজৰ ওচৰত।
অ, অ, মানে মৰিগাঁও কলেজলৈ আমাৰ ইয়াৰ পৰা মানে বিশ কিলোমিটাৰ মান যাব লাগে।
অ, অ, অ। মানে হয়তো তাত গোটেইখিনি চাগে লগৰে লগৰক ভৰাইছে, লগৰে লগৰক ভৰাই তেনেকুৱাতো হৈছে ন বস্তুটো প্ৰচেছ
উম, উম, তেনেকুৱাই হ'ব পাৰে, কাৰণ যিজনী মানে পেহীয়ে মোক দিছে, সেই পেহীজনী মৰিগাঁওৰে হয়।
অ, আৰু কেলে কৈছোঁ মানে গোটেইখিনি ডাঙৰ মানুহ, মই সেইটো কাৰণে ভাবিছোঁ, ময়ে চাগে অকল সৰু নেকি বুলি।
অ' মানে, অ' যিজনী পেহীয়ে মোক দিছে, পেহীজনীয়েটো ফিফ্ টি চেভেন ইয়েৰ্চৰ হয়।
অ, চেইমটো! মোকো, মোকো যোনে দিছ তে উম, বা জনী, বা জনী ভাগৰো মানে ল'ৰাজন, ল'ৰাজনে চাকৰিয়ে পালে বাৰু, ছোৱালীজনীও আ, ডাঙৰে মানে তাইৰো বি এ, বি এড কৰিলে নেকি?
উম। এ, ডাঙৰ, ডাঙৰ মানুহে মানে সিহঁতি, তেওঁলোকে কৰিয়ে আছে বহুত আগৰ পৰা, আমিতো নাজানোৱেই এইবিলাক কি হয়!
অ', ময়ো ভালকে, মইতো অনলাইনৰ লগত একেবাৰে ইমানটা এক্টিভ নহয়, অনলাইনত।
উম। মোক কালি, পৰহি দিনা নেকি লগৰ ছোৱালীজনীয়ে ফোন কৰি কৈছে, তইতো ঘৰত এতি এনে আছ, এনেকে কাম এটা আছে, কৰিবি নেকি? মই বোলো কি কাম বোলো!
এনেতো বেয়া নহয় ন, মই ভাবিছো ফাৰ্ষ্টতে, বেয়া নেকি বুলি ভাবি কৈছোঁ পতকে ফন বুলি কৈ
ন অ মই ভাবিছো এইবিলাক অ স্নেপশ্বটৰ টাইপ বুলি নাম্বাৰ টো যদি লিক হৈ যায় ন?
অ, অ, জোনে তোনে ফোন কৰিব পাৰে যে, ময়ো তেনেকুৱা বুলিয়ে ভাবিছিলো ফাৰ্ষ্টতে।
ঘৰৰ মানুহৰ লগতে তুমি দছ বাৰ কথা পাতি থাকি লেও কোনো কওঁতা নাই মানে খালি ক এপটোত লগাই ললেই হল এতিয়াতো কি ধুনীয়াকৈ আমি কথা পাতি আছোঁ। এতিয়া মই তোমাক কাটিছো, তোমাক মই কল কৰি আছো ৰবা।
অ, অ, ঠিক আছে অ'